হেল্ল'।
ক', হেল্ল', অ' শুনি আছোঁ কোৱা।
অ', কি কৰিছা?
এ, এনে ভাইটিৰ ওচৰতে বহি আছোঁ।
অ', অ'। ভাত পানী খালা?
অঁ, অঁ ভাত পানী খোৱা হ'ল বাৰু!
অঁ অঁ হ'ল, হ'ল। আমিও খালোঁ।
উম', কিহে খালা?
আজি মাছ আৰু টেঙাশাক বনাইছিলে।
অ', অ,
তুমি কিহেৰে খালা? হেৰি বনাইছিলে, মধুসোলঙ।
অ', মই অকমান আগত পাতিয়ে আছিলো। হেৰি কি আছিলে। এতো জনুকা লগন অ', জুনুকা লগতহে আহিছে। মই এ আমি যে গৈছিলোঁ যে ভি তি মনত আছে?
অ', আছে। অ,
অ', এই তাৰ লগত পাতিহে আছিলো। অকমান আগত মানে আম মই কৈ আছিলো। মানে আমাৰ তাত বহুত খিনি হেৰি থাকে ন কি আছিলে। বহুত খিনি টেঙা আছে। এইবিলাক আৰু ইয়াৰ মানুহে ইমান ভালকে নাজানেই।
নিজানে অ, উ', আমাৰ ইয়াত আৰু বাৰিলৈ গ'লেই টেঙা শাক পায় আৰু। ভালো লাগে। গৰমত টেঙা শাক খাই।
অ', আমাৰ নহয়। নহয়। মই মানে শাক বিলাকৰ নাম কৈ আছিলো, মানে হেৰি আছিলে। খুতৰীয়া টেঙা মোৱা আকৌ এইবিলাক এই বাঘে আছোৰা তু যে
অ', বাঘে আঁচোৰা।
উম', উম,
কাঁইট কাঁইট থাকে যে,
অ', এ কাঁইট কাঁইট থাকে। সেইটো বহুত মানুহে নাজানে ইয়াৰ আজিলৈকে নামটোও শুনি পোৱা নাই, দেখিও পোৱা নাই। সিহঁতে
অ', আমাৰ এফালে মানুহে খাই থাকে।
অ', মানে মই বহুত মানুহক সুধিছোঁ হা যে এনেকে বাঘে আঁচোৰা বোলৈ এ শাক এটা আছে। খাই পাইছা নে? বুলি নাই নাই পোৱা বুলি কৈছে।
অ',
উম',
উম', আমাৰ ইফালে আৰু তুমি ইফালে বাঘে আঁচোৰা আৰু য'তেই ত'তেই হয় আৰু
তোমালোকে এতিয়া কি খালা?
আজি শাক।
অ', আজি অ, মই কৈছিলা।
উম', আজি শাকে শাকে আৰু মাছে খালো।
কি মাছ আছিলে?
বৰালি মাছ।
অ', অ, আমিও আজি মাছেই খালো দিয়া। ক ইনচিডেন্ হৈ গ'ল অ, অ,
এ', গৰম দিনত আৰু টেঙা আৰু মাছ আৰু ভাল লাগে। খাই আৰু
আমি বাৰু টেঙাৰ লগত খোৱা নাই। আমি আজি আকৌ বেলেগ এটা হেৰিয়ত খালো। কোমোৰা আৰু আলু
কোমোৰা আৰু কোমোৰা আৰু আলু ন?
অ'।
উম, কোমোৰা আলুৱে খাইও ভাল লাগে।
কোমোৰা আলু আৰু মাছৰ লগত খালোঁ।
অ', অ'।
এই মই বৰ বেছি ভাল নাপাওঁ দিয়া, মই টেঙাই ভাল পাওঁ।
মাছ টেঙাৰ লগতে ভাল লাগে ন।
অ', এ কথা এটা কোৱাচোন আমাৰ ফালে কি অমিতা মাছৰ তৰকাৰী বনাই নেকি?
অমিতা আৰু মাছৰ তৰকাৰী।
অ'।
মই মানে বনাই যদিও নাজানোঁ দেই, মানে মই অমিতা খাই বেয়াই পাওঁ।
হেল্ল'।
মই মানে বনাই যদিও নাজানোঁ। মই মানে অমিতা খাই বেয়াই পাওঁ। নেখাওৱে।
হেল্ল'।
হেল্ল', শুনিছানে, শুনিছানে?
অ', মই শুনিছো, তুমি শুনিছা?
অ', শুনিছো অ'।
অ', অ', নহয় মই সিটোৱে সুধিছোঁ। মানে মাহীয়ে কৈ আছিলে দেই হেৰি কি আছিলেটো
এ কি আছিলে অমিতাৰ লগত আলু বোলে মাছৰ কাৰণেই বোলে ফেমাছ এনেকে কৈ আছিলে।
অ', মই অমিতা খাই বেয়া পাওঁ যে
অমিতা মাছ নবনাই ন তেনেকে?
নাই নাই নবনাই, খোৱা নাই মানে মই আজিলৈকে দেই। আৰু মই বনোৱাও নাই আজিলৈকে, উম।
বোৰ বেছি গৈছে নি বাৰু?
নাই নাই।
নহয় মানে মই বাহিৰত ৰৈ আছোঁ মানে, এই জুনুকা আহি আছে যে আমাৰ।
অ', হেৰি গৈছে ন গুৱাহাটীত?
অ', জুনুকা গুৱাহাটীলৈ আহি আছে তাই-তাই মানে বাটতে ৰৈ মেলি মোক কিবা এটা দি থৈ যাব। এই মোৰ মানে অলপ এই কি আছিলে পান কাৰ্ড খন, আধাৰ কাৰ্ড এনেকে থাকি আহিছিলে মানে।
অ'।
তাৰ পিছত মই সেইকাৰণে বনা তাতে বনাবলৈ দিলো পইচা চইচা দিলোঁ এই ল'ৰাটোৱে তেতিয়াই নিদিলে ন, এতিয়া মানে তাইক অ', তাইক আনিবলৈ অহ, কৈছোঁ মানে, ইয়াতে দি থৈ যাবলৈ কৈছোঁ।
অ', অ'।
উম, সেইকাৰণে বা-বাটতে ৰখি থাকিব লগা হৈছে কাৰণ তাই আকৌ পত চিনি নাপাব আঁতৰি গুচি যাব ন।
অ', বাছত গৈছে ন?
বাছত মানে তাই কি কৰিলে, তাই ৰাতিপুৱা হোৱালেতেন ডাইৰেক্ট বাছ পালেহেঁতেন। কিন্তু, এতিয়াতোতো তাই হেৰি কৰিলে ন কি আছিল এটো তেত- এ তেজপুৰত দেৰিকে আহিলে দছটামান বজাত ঘৰৰ পৰা ওলাইছেহে।
অঁ' দছটামান বজাত ওলাইছেহে অঁ।
অঁ'
সেইকাৰণে ডাইৰেক্ট গাড়ী নাপালে। উম' ডাইৰেক গাড়ীবোৰ সোনকালে গুচি যায়।
হাঁ'
ডাইৰেক গাড়ীবোৰ বোলো সোনকালেই যায় যে।
অঁ' তাকেহে আৰু কিবা হয় এতিয়া মোৰ ৰৈ ৰৈ অশান্তি লাগিছে, ইমান গৰম জানানে। ইমান বেছি গৰম হৈছে নহয়।
বহুত গৰম পৰিছে দেই।
আমাৰ যে কালিকে কুলাৰ কিনি আনিব লগা হৈ গ'ল, মানে সৰু এতিয়া আমি বিলাকে- হয় চম্ভালিব পাৰোঁ, এতিয়া-
অহ'
পোৱালিবিলাকেতো নোৱাৰিব ন।
নোৱাৰে নোৱাৰে, ইমান গৰম।
উম' হেঁতৰ এতিয়া আমাৰ পোৱালিটো বহুত কষ্ট হৈছে তাৰ।
উম'
মোৰ আকৌ হেৰি কি আছিলে এইটো? অঁ, বাঘে আচুৰাৰ কথা কৈ কৈ খাবলেকে মন গ'ল, আগতে যে গুটিটো খাই পাইছানে?
গুটিটো খাই পোৱা নাই বাৰু।
এই নহয় সেউজীয়া কালাৰৰ যে, - বাঘেআচোৰা যে গুটিটো হয় পকিলে যে বেঙুনীয়া হয়।
অঁ অঁ খাইছো খাইছো, অঁ অঁ।
খাইছাটো টেঙা-টেঙা লাগে।
টেঙা লাগে অঁ।
অঁ' টেঙা- মিঠা টেঙা- মিঠা এনেকুৱা হয়। কিছুমানে সেউজীয়া- টো খাই। মই কিন্তু সেউজীয়াতেও খাইছো, আকৌ বেঙুনীয়াতেও খাইছো।
ম বেঙুনীয়াতে খাই পাইছো মই।
অঁ'
উম'
অঁ অঁ।
আকৌ যে এনেকুৱা পথাৰবোৰত যে হয় ষ্ট্ৰবেৰীৰ নিচিনা যে সৰু-সৰু আগতে সেয়া- কম খাওঁনে? উম'
তাকেহে।
আকৌ চাঙৰী টেঙাই তৰকাৰীও ভাল লাগে নহয় খাই।
অঁ' কিহৰ টেঙাৰ কথা ক'লা?
চাঙৰী টেঙা। মানিমুনি নিচিনা যে ডাঙৰ ডাঙৰ পাতৰ। হেল্লৌ' হেল্লৌ' মানিমুনি নিচিনা যে ডাঙৰ ডাঙৰ পাতৰ টেঙাটো।
অঁ অঁ' সেইটো চাঙৰিটেঙা বুলি কয় নেকি?
অ এইটো চাঙৈ টেঙা বুলি কয়।
আচ্ছা আচ্ছা মই চাঙৈ টেঙাটো নাজানো বাৰু দেই। এই মায়েহে আগতে বনাই ন ঘৰত থকালৈকে বনাবলে নিশিকিলো।
ওহো
এতিয়া বাৰু বনোৱা হয় আজি আকৌ হেৰি হৈছিলে পাভ মাছ চিনি পোৱা নে
অ পাওঁ অ।
অ এই পাভ মাছ আনিছিলে মহায়ে তাৰ পিছত মই মানে এইবিলাক অ লোকেল মাছ খাই বেয়া পাওঁ বুলি জানায়ে ন
উম
ত' মানে লোকেল মাছ মই খাই বেয়া পাওঁ। সিদিনাখন কচ মাছ আনিবলৈ কলো। তাৰপিছত মহায়ে যেনিবা ৰাতি গৈ কচ মাছ আনি দিলে। তাৰ পিছত আকৌ এতিয়া মানে কচ মাছ অলপ আছিলে, এই পাভ টেঙা পাভ মাছৰ লগতে মানে কচ মাছ খিনিও দি দিলো তৰকাৰিতে
অ,
তাৰ পিছত মই কচ মাছ খালোঁ মাহীহঁতে যেনিবা পাভ মাছ খালে। মোৰ কচ মাছ দুপিচ যেনিবা খাই পেলালে, মহা আৰু মাহী অ কি ভাইটিক এপিচ দিলে মাহীয়ে এপিচ খালে এনেও কচ মাছৰ সোৱাদটোৱে বেলেগ ন
সোৱাদটোৱেই বেলেগ অ
তুমিও ভাল পোৱা নে খাই
মইও ভাল পাওঁ কচ মাছ খাই।
অ মোৰো ভাল লাগে বইল কৰি বেছি ভাল লাগে ন জ্বলা চলা অলপ দি কেনি
জ্বলা- চলা অলপ দি অ মই মই ক মাছৰ ভিতৰত বৰালি মাছ চবতচে বেছি ভাল পাওঁ।
অ বৰালি মাছ ভাল পোৱা নেকি
বৰালি মাছ ভাল পাওঁ, বৰালি মাছ ভাজি
অ মইও বেয়া নাপ নাপাওঁ দেই কিন্তু মানে কি হয় আগতে মই বৰালি মাছটো ভালে পাওঁ কাৰণ বৰালি মাছৰ অলপ তেল থাকে ন প্ৰায় মানে খাবলৈ কিন্তু কছ মাছৰ নিচিনাও লাগে মাজে মাজে বৰালি মাছ
অ অ
অলপ মানে চালানী মাছৰ নিচিনা তেলটো থাকে ন বৰালি মাছৰ
থাকে অ আৰু কাইট চাইড নাথাকে যে একেবাৰে
অ সেইটো কাৰণে মোৰ বাৰু ভাল লাগে দেই বৰালি মাছ খাই কিন্তু মানে মাছ মাজে মাজে মোৰ কি হয় এই গোন্ধটো মই লব নোৱাৰা হয় মাছৰ কিন্তু কেতিয়াবা মাজে মাজে হয়, মানে যেতিয়া মাছটো বেছিকে ফ্ৰাই কৰি অলপ মানে ভালকে ফ্ৰাই কৰি মেলি তৰ কাৰিত দিয়া যে তেতিয়া মই খাব পাৰো, কিন্তু মানে কিছুমানে এনেকুৱা মানে আধা ভাজি মেলি তৰকাৰীত দি দিয়ে বৰ অশান্তি লাগে তেনেকে খাবলৈ ন
বৰ বেয়া গোন্ধ এটা পাওঁ অ
আমাৰ মায়ে কৰে আও মায়ে বনোৱা মাছৰ তৰ কাৰি মই খাব নোৱাৰো টো
অলপ ভালকে ফ্ৰাই কৰি দি দিলে ভাল আৰু গোন্ধটো নাথ
আমাৰ মায়ে মানে চব পাল মাৰি মাৰি
উহু।
এ হেহে, আৰে মই যে এবাৰ আচৰিত হৈ গৈছ ছিলো। ত-তুমি ধৰিত্ৰী আমাৰ ঘৰলৈ আহিছিলে, আহোতে মানে তাই চেণ্টাৰত থাকোতে আম তাই মানে গহপুৰৰ পৰা ওলাই মেলি মোক ফোন কৰিছে যে, মই যাম বুলি! তাৰ পিছত আৰু আমি হ'ব বুলি ক'লো, তেতিয়ালৈকে মায়ে ভাতে বনোৱা নাই। তাৰপিছত মানে তাই ফোন কৰিছে চেন্টাৰত থাকোতে মায়ে মানে যোগাৰ কৰি আছে আৰু বনোৱা নাই দেই তেতিয়ালৈকে তাই মানে ফোন কৰিছে যে, তহঁতি মোক নিবলে আহ মই গ মই বৰঙাবাৰী চেণ্টাৰ পালোহি, তাৰপিছত আৰু আমি ভন্টিয়ে মইয়ে নিবলে যাবলৈ ওলাইছো। তাৰ পিছত মায়ে তেতিয়া উঠাবলৈ লৈছে আমি তাইক আনি লৈ পেলাই ঘৰত পাইছোহি, মাৰ পোলাও আৰু মাংস ৰেডি।
উম, মা।
অ' আমাৰ মায়ে যে কেনেকে তেনেকুৱা কৰে মই মানে মাক একেলগে সুধিছো তুমি কি হেৰি কৰিলা নেকি, গেছত মাংস খিনি চিটি কুকাৰত চিটি মাৰি কি এনেকে বনালা নেকি? কি এনেকে সুধিছো?
তাৰ পিছত কৈছে, নহয় বোলে মই মাংস মাংস যেনেকে বনাই তেনেকেইে বনাইছো ইমান জল্দি কেনেকে মাংস হ'ল, পোলাও হ'ল মই গমেই নাপালো, জানানে।
অহহ' ইমান জল্দি হ'ল বা তোমালোক যেতিয়া চেণ্টাৰৰ পৰা আনিব যোৱালৈ হৈ গ'ল।
উম উম, অলপ ৰ'বা হা মই তোমাক আকৌ কৰি আছো। অ' ঠিক আছে।